হেল্লো' হেল্লো হেল্লো'
হেল্লো'' শুনিছ অ অ শুনিছোঁ।
শুনায় নে নেটৱৰ্ক নাই সেইকাৰণে শুনা পোৱা নাই অ। কি কৰিছে ভাত খালে?
নাই নাই খোৱা নাই বনাইহে আছে।
অ বোনাহে আছে অ কোনে বোনায় আছে। অ হৈছে
অ তাৰ মানে মোৰ অসুবিধা অলপ আছে যে। মাহেকীয়া আৰু সেইকাৰণে তেওঁ তাই বনাইছে।
অ। তাকে উম একদম মুখ জপাব নোৱাৰো।
অ। সে খাইছা নাইয়া তুলসী মৌজুল খাই দিবা নহ'লে লং এটা মুখতে লৈ থাকিবা।
অ হয় নেকি কি লং লৈ থাকিব লাগে।
মুখত লৈ থাকিলে তেতিয়া কাহ নাহে।
অ ভাল এ দেও। ল'ব লাগিব মুখতে এনে তুলসী আৰু অ।
আদা নাই তুলসীৰ লগত হেৰিও দিব লাগে কেচ
কেচা হালধি। অ মানে এই পিচি পেলাই আদা খিনিৰ লগত কেঁচা হালদি দুটা দি দিবি।
অ তাৰপিছত গৰমাই পেলাই খাই দিবা ভাল হৈ যাব।
অ অ তেলে আজেয়তি
সৰু সৰু ল'ৰা ছোৱালীকো দিব লাগে। তোমাৰ বাচ্ছাটোকো দিবা হৈ আছে নহয় তাৰো কাহ।
তাকে
উম তাপিছত ভাত বনালা।
উম ভাতকেইটা হ'ল যেনিবা খোৱা নাই এই গৰমটো বেছি যে। তাকে বোলে অলপ বাহিৰতে বহো।
বৰষুণ পৰি আছে নেকি?
বৰষুণ নাই প নাই সন্ধিয়া পৰিছিলে।
নাই, নাই, নাই আমাৰ ইয়াত নাই যেনিবা। ৰাতি পৰিবও চাগে বতৰটো অকণ ক'লা হৈ আছে।
অ!
কালি যি গৰম, কালিটো নিচিনা আজি নহয় যেনিবা।
উম! আজি অ আজি। আজি বতৰো ঠাণ্ডা, আজি পূৰ্ণিমাও
অ হয় নেকি অ!
সেয়ে মই বাহিৰলৈ আহোতে তাকে জোনটো চাইছো যে
অহ!
পূৰ্ণিমা!
এতিয়া কি কি বনালানো?
অ' ভাত বনালো। দালি বনালো। তাৰ পিছত আকৌ হেৰি কৰিলো লো-এই কি বুলি ক সৰু- সৰু যে ৰঙা- ৰঙা আলু টো সেয়া পাপৰ দি তেনেকে ভাজিলো। তাৰপিছত চাটনি অকণ কৰিলো সেয়া আৰু
অ' অ' নাই গৰমত তেনেকুৱা খানাই খাব লাগে বেছি মছল -চলা জাতীয় বস্তু খাব নালাগে।
নহয় অ' মানে কি হয় পেটটো বহুত বেয়া হৈ যায়। যাই গৈ মা-মছলা এইবিলাক খালে।
এইটো পাৰ -পৰাপক্ষত কি জানা বইল খাবই লাগে, এতিয়া গৰম দিনত। মানে এতিয়া মছলা খালে টো অশান্তি। পেটো বেয়া হ'ল আৰু এইবিলাক গেছ হয়!
উম হয়!
তাৰ পিছত কোৱা, মই এতিয়া হেৰি কৰিবা এতিয়া এই এইবাৰ তুমি গৰমৰ বন্ধত নাযাবা কিয় জানানে, তোমাৰ ল'ৰাতো অসুবিধা। হেৰি একদম বেমাৰ হৈছে নহয়।
এতিয়া তেনেকুৱা হ'লে আকৌ সি বহুত কষ্ট পাব।
উম সেইটো হেতেন তাতে লং জাৰ্ণি যে ম মন যায় ভ্ৰমণ কৰিবলৈ ভাল লাগে, কিবা জেগা ফুৰি
অ' নহয় মানে নহয় এতিয়া তোমাৰ- তাহ- সৰু যে -যে তুমি তাক সিদিনা খনো গম পাইছো যে হেৰি হৈ আছে বুলি কাহ -চৰ্দি আৰু তাতে গৰমটো বেছি পৰিছে ন, তাক ফুৰাবলৈ নিনিবা। লাগিলে নেক্সট বছৰ নিবা
অ' হেটোও হয় যেনিবা, নহ'লে আৰু নি পেলাই আৰু পিছত বেছি হে হ'বগৈ বেমাৰ। উম!
আৰু তাত সি পানীখিনি চেঞ্জ হৈ যাব যে, হয়তো দুই দুই-তিনদিনটো থাকিবই লাগিব। বাহিৰত তেতিয়া পানীটো সলনি হ'লে আৰু বেছি বেমাৰ হ'ব। অ কা- পৰহি য়া পাই অ' গম বন্ধ দিলেই হবলা, দিবই নেকি?
অ'হ। পৰ- পৰহিপাই দিব হবলা তাকে ওচৰতে যাব লাগিব আৰু দেহা বেয়া যেতিয়া ইমান মানে ধৰ বৰদোৱা -চদোৱা অ' আছেহ আমাৰ এফালে ৰ-ধলা মন্দিৰ দৰ্শন কৰিব পৰা যায়। এইফালে আছে। আকৌ আমাৰ বৰদোৱাও। অ ৰ-ধলা
অ' কামপুৰ নেকি ন?
অ'অ'! কামপুৰত আছে।
অহ। তাকেহে সেইবিলাক মন্দিৰ-চন্দিৰ যাব পাৰি ওচৰতে। মন্দিৰ হওক বা এনেকুৱা ভাল প্লেচ থাকিলে
অ' অ' সেই তেনেকে। উম। আকৌ আছে আমাৰ ইফেলেও ওচৰতে পাৰ্ক এখন।
উম।
উম। তা- তাকে লৈ যাম বুলি ভাবিছো। ওচৰতে নিম আও তেওঁতো দেখুৱাব লাগিব ল'ৰা-ছোৱালী ব লে ন
উম।
মনটোও ভাল লাগিব বস্তু এটা শিকা অ', শিকা হয় দিয়াচোন। কিবা এটা দেখি পেলাই উম, সেই ফুৰে।
আহিব বন্ধই বন্ধই তাৰপিছতো আকৌ পৰীক্ষা আৰম্ভ হ'লেই আৰু।
সেই অ', সেইটোহে টেনচন আৰু আকৌ পঢ়াব লাগিব। পৰীক্ষা স্কুল সিদিনা মাক হতো ফুৰিব পাৰিব আৰু ল'ৰা ছোৱালীৰ লগতে।
সেয়াই।
উম। নহলেনো মাকহঁতৰ কত যোৱা হয় আজিকালি এই আজিকালি এনেকুৱা হয়চে স্কুল মা মানে হেৰি ল'ৰা ছোৱালীৰ লগতে মাকহতেও পঢ়িব লগীয়া নিচিনা
সেইয়াই আজিকালি মাক বাপেকে মা বাপেকেতো ইনকমে কৰে ন। মাক হতে যদি কম পঢ়া হয় ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা হয়। তুমি ধৰাচোন সৰুৰ পৰা তুমিতো টিউচন দিব নোৱাৰা ন। কাৰণ ইমান সৰুৰ বাচ্ছাটোক তুমি টিউচন কেনেকে দিবা ন বা বেলেগেনো শিকাবনো কেনেকে নিজে যদি অলপ অকমান শিকি থোৱা যায় পঢ়ি থোৱা যায় তেতিয়া নিজৰ সন্তানটোকে পঢ়াব।
অ', নিজৰ সন্তান সেইটোৱে কিবা এটা দেখুৱাব পৰা যায়। এটায়া আজি বহুত টান বহুতেই টান।
যিকোনো চাবজেক্ট অ' হেৰি হয় ন ন আৰু তাতে কি হৈছে জানানে চব মানে এতিয়া এতিয়াৰ পা ইংলিছ দিলে, অংক দিলে
অ', আমাৰতো ইহঁতৰ এতিয়া একে অ' চবতে একে চাগে সমভব দে মুকুলৰ পৰায় আমাৰ হেনতৰ মুকুলৰ পায় এতিয়া হিন্দীও আছে ইংলিছো আছে।
অ', সিহঁতে এইখিনি সময় শিকিব লাগেহে এতিয়া চব দি দিছে।
অ', চব দি দিছে কিন্তু আমি পঢ়োতে আকৌ আমি এ ফাই স বধে
উম আমি ক্লাছ ফাইভত হে এনে
অ', ফাইভ অ' সেই থাকে ফাইভত সে দিছিলে অ', এতিয়া সিহঁতক এ দিয়েই দিছে যিয়ি নেকি নিজৰ মাতৃভাষাটোকে সিহঁতে নাজানে ক'বলে। উম তাৰপৰি এইবোৰ চাবজেক বুজা মাথাত দি দিছে। কি কৰিব অ উম।
বেছি প্ৰেছাৰ দিব নালাগে ল'ৰা ছোৱালীক। যিখিনি পঢ়ে তেওঁ নিজৰ মগজে যিখিনি পঢ়ে সেইখিনিকে হেৰি কৰিব লাগে। পঢ়াব লাগে।
তাৰ পিছত যেতিয়া ডাঙৰ হৈ আহিব
অ',
এতিয়া ধৰাচোন তাক যদি প্ৰেছাৰ দিয়া তাৰ ব্ৰেইনে কষ্ট পাব ন।
অ', এনেই কষ্ট হব ইমান সৰু ইমান সৰু হৈ আছে। উম।
তাৰ ওপৰত পঢ়াৰ প্ৰেছাৰ।
এ টেনচনহৈ যায় ল'ৰা ছোৱালীৰ ইমান মানে বুজা, কিতাপৰ বুজা, গৰমৰ বুজা বাপৰে ভয়ানক শাস্তি দিছে। উম, তাৰোপৰি আকৌ মাহে মাহে এই বো ইউনি অ দিবই লাগিব ইউনি ট টেষ্ট বিলাক থাকিবয়ে।
থাকিবই। আকৌ সেইখিনিকে দেখি মাক মাকহঁতে মাক-বাপেকে ভাবিব মোৰ ল'ৰাটো কিয় পিছ পৰি আছে মাৰ্ক কিয় বেছি অহা নাই অইনৰ লৰা-ছোৱালীয়ে ইমান মাৰ্ক পাইছে। অ চবৰেটো সমান পইচাই দিয়ে স্কুল ত চবে চবেইেতো সমান পইচাই
উম হয় দিয়ক। মানে কি ক'ম এতিয়া ভাত খোৱা-বোৱা অ নাই নহয় খোৱা হয় দিয়ক পাহৰিছিলোৱে।
নাই নাই নাই ম
অ বনাইহে আছে উম।
তাৰপিছত এতিয়া লৰাটো শুলে ন?
অ ল'ৰাটো শুলে গাটো অকমান ভাল পাইছে যে। তাকে শুলে।
হেৰি কৰিবা বেছি অ, তাৰপিছত কি ক'লে ডক্তৰে?
আহ মানে এইবিলাক বাহিৰা বস্তু যে খাই যে চিপচ কিবা-কিবি এইবিলাক পেকেট বস্তু সেইবোৰ পৰা মানে এভইড কৰি চলিব দিছে।
সেইটোতো একদম ভাল কথাই কৈছে কাৰণ আজিকালি ল'ৰা-ছোৱালী ইমান পেকেট খায়, ইমান পেকেট খায় তাৰ উপৰিও কি খায় জানানে এই স্কুলৰ সন্মুখত এ স্কুলৰ সন্মুখত কিছুমান দোকান বহিবলে লৈছে যিনেকি পুচকা বি লি তাৰপিছত আলু চাদ এইবোৰ বস্তু কেইটা যেতিয়া টেঙাপানী দি থৈ দিব নহয়, এতিয়া ল'ৰা-ছোৱালীয়ে গা কিছুমান গৰ্জেন্তেই আছে খোজা লগে লগেই দি দিয়ে কাৰণ ল'ৰা-ছোৱালীটোৱে আমনি কৰে মোক লাগিবই, মই খামেই আৰু গৰ্জেন্তে জোৰ নক মানে ইমান সেই তাৰপৰা আঁতৰাই আনিবলৈ সেইটো নহয় ল'ৰা-ছোৱালীয়ে যিটো বিচাৰে সেইটো দি দিয়ে। তাৰপিছত সেইটো খাই দিব সেইটো খাই দিয়াৰ পিছত কি হয় গেছ কাৰণ তেতেলী পানী কেতিয়াবা মই আলুখিনি সানি থৈ দিছে।
অ আকৌ তেতেলীটো বা অ আকৌ তেতেলী পানীটোতো আগদিনাখনে থাকিব পেলাই নিদিয়ে তা
থাকিব কাৰণ নতুনকে দি দিব তাৰপিছত আৰু সেইখিনি খুৱাই দিব খুৱাই দিয়াৰ পিছত কি হয় গেছ হৈ যায়গে। হা তাৰ ক চিপচটো কিমান বেয়া কেতিয়াই বনাই থৈ হা ভাজিব কেতিয়া, পেকেটিং কেতিয়া
অ পিকেটিংত কিবা চাগে আ মানে কেমিকেল দিয়া থাকিব নহলেটো ইমান দিন আপুনি আলু এটা ভাজি থলে ভাল হৈ থাকিব নিকি? সেইটোতো বেয়াই হব। গতিকে কেমিকেল দিয়ে সেইফালৰ সেইফালৰ পৰা ল'ৰা-ছোৱালী বহুত বেমাৰ।
আমাৰ আমাৰ যে প্ৰথম সেইবিলাক কাম হৈছে যেনে যেনে পানী আৰু এইবিলাক। ল'ৰা-ছোৱালীবোৰে স্কুল দিয়াৰ লগে লগে ইটো খাওঁ, সিটো খাওঁ ঘৰত সেইকাৰণে কিবা এটা নৰ মেল কিবা এটা বনাই লৈ যাব লাগে।
উম অ ঠিকে আছ ছে দিয়ক মোৰ এ এওঁ উঠি মাতি আছে নিকি।
ঠিক আছে যোৱা দিয়া।
অ অ অ ঠিকে আছে বাৰু।